হেল্লো', অ', দে কৌ।
অ', নামটো সেই নামটো আছ নেকি কি কয়তো তোৰ ঘৰত মাতাৰ নামটো থচ এইবাৰ।
অ', কিয়া?
অ', এনে আহিছে।
অ', তাতে আহি গৈছেি।
অ'।
অ', অ', অ', অ', অ', অ', অ', অ', গম পইচো দে গম পাইচো দে।
অ', অ', অ', অ।
উম এইবাৰ আৰু উচ্চাৰণ নকৰিবিে নকবি এইখিনি মানে এইগিলা কথা নকবি আৰু।
অ', নকো দে।
অ', অ। অ', পূজা আহিলে কাপোৰে নাই।
অ'।
মোৰ মানে কি হৈছে জানো উম মনসা পূজা।
অ। এই মন সেই পূজা আহিলে এটা যেন থাকিব মাগি লগ পোৱা নাই ৰ।
হা?
এটা যেনিব থাকিবা মাতিয়ে তৎপা নাই।
এ বাৰে বাৰে কৰি থাকো আমাৰ থাকবা আহিবি আমাৰ থ এ নৰো জা।
সিখনান পোচাত নাম কলে মোক দিব মোক নেদেই বাথাক যা বাৰু ভালকে লগ হোৱা নাছিলো কিন্তু এইবাৰ ভালক লগ হলে এইবাৰ প আগত পৰীক্ষা আছে ন মোক নেদেই নহয় কথ পায় নেক্সটবাৰ পাৰিম পাৰিম নু নেক্সটবাৰৰ কথা নাই
এইবাৰ নাথাকো আৰু যা কাষতে মোৰতো কাষতে ঘৰ কবা গেলে
নহলেও মই সখন চাই আহ এ ত কোন আছা
আপিয়ে তই ৰাসত ৰাসত টাইমত অ তাকো
এই ৰাস ৰাসত টাইমতো আমাৰ ওচৰতে হয়
আহ আহ গম পাইছো গম পাইছো ৰাসত ৰাসত নৰা দে।
টো ঠেক মাতি থাকিবা মাতিলি হয় এই আমাৰ কাতি মাহৰ সেইটো কত কাৰণ তাৰ খদ দুৰত অমুক অমুক জাগাত।
সেইটো এই ৰাসত তাই আমাত থাক গো দে আমাৰ কাষতে যিহেতু বালাখন
আহ
গ'ম পাইচো তহঁতৰো কাষত আমাৰো কাষত
উম।
কিন্তু আমাৰ প্ৰাই বেছি আহত
তহঁতৰ প্ৰায় বেছিকে মানে আমাৰ প্ৰায় দোকানবালা খোজ কঢ়ি কিনে যাবা লাগে। কিন্তু তহঁতৰ পৰাই নহল অ মানে সেই সটো চাই আমাৰ আমাৰ সেইটো চাইদ একদম লাষ্টৰ চাইদ হয় মানে শেষত ছাইদ কিন্তু তহতৰ পৰা সটো আৰম্ভণিৰ হয়
অ' আমাৰ পৰা আৰম্ভণি বা বো বা আমাৰ আৰম্ভণি তহঁতৰ পিনে শেষ শেষ হয়
অ কিন্তু আমাৰ ইপিনৰ আমাৰ মতে ইপিনৰ পাৰম্ বুলি সিপিনে শেষ
আমাৰ যি হাল্লা হৈ থাকে ইয়াতে।
জানো এই কাষতে সেইখন হয়নে মেলা নহয় চব এ এ উঠা চোঠা এইঘিলা সেইগিলা। নামটো কবা নোৱাৰিলে আছো সেইটো কাৰণে অ এ নকবি নকবি মানুহৰ নাম যেন সেইটো নামতে আমাৰ ককাৰ নাম।
আনন্দ মেলা
এইবাৰ উঠবি নে
ক'ত অ অ ক উঠিম চকৰৰি এই মোৰ চকৰি দি একো ভয়ে নালাগে নানা বহুত সৰুতে উঠা আছিল মই যা বাৰু এই
বাইছ চাছ
আমাৰ হেৰি কি বুলি কয় এইটো কি বুলি কয় এ দশম অ দশম শ্ৰেণীৰ পৰীক্ষাৰ সম
অ দশম শ্ৰেণীৰ পৰীক্ষাৰ সময়ত উচ্চই মই যে উঠাই নাই সৰু পৰা একবাৰু
মোৰ তেতিয়া এ পৰীক্ষা চলি আছিল ন মাহঁত এই শেষ ন নে আহত ত লগতে গৈছিলো যাতে হেৰি হ'ল কি বোল এই উঠফাই নাপালো ওলো নুঠোতে মই আৰু তাৰপিছত ঘৰতে আহিলো তাৰে নেক্স দি এই শুচি দে তাৰে পিছদিনা আৰু পৰীক্ষা কত আৰু সেই ক'ত থাক এ আহিয়ে গল তা বাবু এই সৃষ্টে সৰুটো আৰু এইটো উঠছি আমাৰ
এ, ৰয় কি কয় এই পৰীক্ষা নেকি তোৰ ডাঙৰ পৰীক্ষাতটো চলি আছিল নেকি তোৰ মোৰ মিলনৰ পৰী
অ', অ', অ', তোৰ আৰু মোৰ মিলনৰ পৰীক্ষা চলিছে
আহ,
সেইটোয়ে মই উদভাই নাপালো যোৱ বাৰো যোৱ বাৰ নুঠিলো বোলে যোৱাবাৰো নাহিল জান নাই মই ইমান আশা কৰি থাকিলো নাহিলে
অ', যাব নে নাই। আহে নে নাহেতো বাদ দে এবাৰ
অ এে কিয়া নুঠিম
এইবাৰ এক লগা উঠিম
চবতে উঠিম এইবাৰ
চবতে উঠিম
এখান নেৰু ই নাযাও নাযাও নাযাও বাপৰে বাপ
ত মনছা তু মনছ তই, তই ভূতৰ ঘৰৰ সন্মুখেদি চাইকেল মাৰি আহি কিনে জোকে আহা মানুহ তোৰ আৰু মই বেলেগে একো নক
অ', অ',। অ', তাকৌ সেইটোও হয় মোৰ, মোৰ মানে কি কম ম মোৰ মানে এইটো শক্তিটোৱে বেলেগ শক্তি।
তোৰ শক্তি নহয় তোৰ মানে এইটো তোৰ লাওোলা ত কৰ'ৰবাত যাই ফুুৰবা মাজতে এ চাহাত খাবা যায় মানে তই ভয়ো কৰ তই জোৰা জোৰেও চাইকেল চলাছ তই ক'ব এৰা নাই মই বোলো এই মই, মই হঠাৎ কছো এই কি আটা পাল্লানা মোৰ, মোৰ মোৰথম মোৰ প্ৰথম ভয় লগা নাছিল। চলাছো কান্দ
দিম দেন অ, ' নাই দে সি বোৰে এটা এটা দিন বোলো
সেইটো এ, হ'লেও মোৰ চবতাচে বেছি সেই চবতছে বেছি সেই এটা এটা সেই ভাব কি কয় হাই মোৰ এটা বস্তুতে উঠ্
কোনটোত
তোৰ এই এক ক্লাছত এই কি শ্ৰেণীত যে দাঙি, দাঙি কিনে অ', ভ অমুক, অমুক মই আহে ভটি বেগটিবা যা
অ', মই কৈছো হেৰি এ কি বুলি কয় মই আমাৰ লগৰকেইটাক বেগ দিবা যাওঁ ক্লাছ কৰি শে খোৱাবি মই কি কৰিবা লাগিব বুলি ভাবিছোঁ মই একবাৰ মমান মানে নহয়, নহয় মই একবাৰ মান মানে এনেই আৰু কথা পাতাব লাগিব তোৰ লগত
কা
তই দি যি যাই যি।
আহ, কি?
নাইটো নহয় দে পিছত কম দে
জপক মাই নেটৱৰ্ক নাই অ আহ আহ
অ' দে হেৰি কৰবা লাগব। অ' মানে ভালকে তোৰ ল এবাৰ কথা পাতি মানে চাবা লাগব। অ
এ অ এই ন এতিয়াবা কি কথা
নাই দে হেৰি কিবা কবা হ'লো মই টোক
চব ৰাখি থৈ দি মোক
কাপোৰে নাই কাপোন লাগা হৈছিল, মোৰ মানে কি হৈছি জানানে? মোৰ মানে কি এ টপবোৰ কিছুমান মানে সৰু সৰু হৈ গৈছে
দে শুন আমাৰ ঘৰত দ্বিতীয় সদস্য়টো হল মোক এৰে আগত ঠাণ্ডাৰ দিনতে মোক এ অ ভয় দি যায়
অ
প ফ সেই ফটো দি যায় সেই লৈ যাম বুলি কৈয় ইতিয়াক লৈ যামেই হৈ আছে
তোৰ তো কি বুলি কয়তো
কি বুলি কয়?
এৰা মান মথাটা হালেগা পই দি কি যায় এ পই দি যি ইংৰাজীত যায় সেইটো অসমীয়াত কি হব এ
কি পয় দিজি ইংৰাজী যায় কোনটো বা
প, ল
অ
অহ ন কি ই ন
উ
আৰু বৰ্গীয়া জ। বৰি বছধ ইংৰাজীত চা
নাই পা বুজি চিঠি পঠায় দি চিঠি এ চিঠি পঠায় দি
এ চিঠি যি নপঠাও শুন তই মনতে ভাব শুন ইতিয়া নাভাব এইকণে ভাব, দহ, দছ মিনিটও যাব দিয়া নাই। প ইংৰাজীত তই ভাবি ভাবিছা মই অসমীয়াত কৈ থাকো
অ' দে।
প
আহ
ল
অ'।
অ'।
অ'।
অহ
অহ
হচই, বুজি পাইছ? অ' হেইটোক কি বুল সেইটোক, এইটোক অসমীয়াত কি বুলি কয়?
তোৰ অসমীয়ত ধাৰনা
হম। ধাৰণা বুলি কই না ত মোক নহলবি অসমীয়াাৰ কথা মই অসমীয়া নাজো
এ মই জানো কিন্তু মই উম, মানে মাথাটো ক'বাত গেছি ৰ মানে ভাত খাত ভাত খাবা গৈছি। উম।
আজি আজি যদি আমি তই মোক পাঁচ টকা দিলি বা মই তোক যদি পাঁচ টকা দেও
উম।
কালি হেৰি কৰিম দে। কালি দ কি বুলি কয় তই মোক দহ টকা দিবি মই তোক দহ টকা দিম। মানে আজি চ চা চা আজি তই মোক তোৰ তাত আছে আজি তিন টকা।
অ', মোৰ তাত তিনটকা আছে।
অ', ম-ম তোৰ তাত তিন টকা আছে। মোৰ মাত মোৰ তাতো তিয়া তিন টকাই আছে।
অ', থাক তাৰপিছত মইতো এক টকা দিম তাৰ পিছত তই পক টকা দিবি তাৰপিছত মই তোক আৰু এক টকা দিম তাৰ পিছত তই মোক আৰু এক টকা দিবি মই তোক আৰু এক টকা দিম
হয়, তোৰ তাত এক টকা ৰাখিববি মোঠতে এক টকা ৰাখিম সেই এক টকা টকা কালি আমি বিদ্যালয়ত দিম দে
বিদ্যালয়ত কেনেকা কৰিবি তই? না না কাই
টো কথা কোৱা নাই মই। বোলো কালি দিম দে বোলো তই মোক এক টকা দিবি মই তোক এক টকা দিম আৰু নতুনকে আমি
এ হ'ল হ'ল হ'ল ৰ' দুই মিনিট। এইবাৰ মই কৰিম ন?
অ', অ', দে দে কাত কাত কাত।
হোৱা নাই ৰহ।